নল
শুনিছ নে বন্ধু?
অ', শুনিছোঁ শুনিছোঁ কি কৰি আছা?
মই এনেই আছোঁ ৰ'বা তুমি কি কৰিছা?
অ', মই এনে বহি আছো ৰ।
বাকী হয় ভাত খোৱা নাই ৰবাত ৰাতিপুৱা উঠিলো, উঠি কেনে ব্ৰাছ কৰিলো তাৰপিছত অলপমান ব্ৰেকফাষ্ট খাই টিউচন এটা আছিল টিউচনটো কৰালো তাৰপিছত এয়া এনে আছো, তুমি?
উম ময়ো এনে বহি আছো অলপমান, অ', বাৰত আছিলো এই মাত্ত ঘৰ পাইছো এতিয়া।
অ', আজি কামত যোৱা নাই ন?
নাই নাই, কামত যোৱা নাই।
অ', আচ্ছা, বাকী কি খালা?
অ খালো আৰু মানে, চাহ খালো তাহ চাহ খালো অলপমান দহি খালো। কাৰ দহ খাবানে বহি আছা
চাহৰ লগত দৈ দ দৈ খাইছা?
এ নহয় মানে চাহ খালো, চাহ খাই পেলাই আৰু বিহ পেলাই অলপ দিহ খালো আৰু এনে।
অ', দৈ গুণটো এনে চিৰিয়াৰ লগত খাই বঢ়িয়া লাগে।
অ', চিৰা লগতে অ চিৰা চিৰা দহি অ চিৰা দহি ভাল লাগে।
চিৰা গুড মিক্স কৰি, বঢ়িয়া ল বঢ়িয়া লাগে ন ঠাণ্ডা হৈ যায় পেটটো ঠিকেই কৰিছা এই গৰমত বেছি খাব লাগে দৈ চৈ হয়নে?
অ গৰমত খালেও ঠাণ্ডা লাগে, আৰু বৰখন।
উম গৰমত যিমান পাৰা ঠাণ্ডা বস্তু খাব লাগে, দৈ তাৰপিছত য়' কাৰ্ড য়' কাৰ্ড গম পোৱা চাগে? অসমীয়াত কি কয় নাজানো য়' কাৰ্ড তিনিশ কাৰ্ড
অ অ অ'।
এনেকুৱা টাইপ বস্তু মানে।
অটো মে খাবা লাগে আৰু মান ঠাণ্ডা বস্তুা খাবা লাগিলে ন ক্ষীৰাা এইবিলাক খাতিিব লাগে আৰু
অঁ খীৰা খীৰা ইয়া তিঁহ তিয়হ তিয়হ, খাব লাগে।
অ', অলপ বদন্ত অলপ ঠাণ্ডা ৰাখে আৰু অলমান।
হয় হয় হয়, তোমাৰ মানে স্বাস্থয়টো ঠাণ্ডা ঠাণ্ডা থাকে। দেহটো ঠাণ্ডা পেলাই, তেনেকুৱা আজি ক'ৰবাত যাব নে?
এ, দাই চাম মানে অলপমান কামো আছে যাম নেকি তই ভাবি আ বাৰটা বাজিলে ওলামে মানে চাম অ কামবোৰছে হওলাম চাগে অলপ
আচ্ছা, কাম আছে ন?
উম এনেক
মোৰো মোৰো, তেনেকুৱা আছে বাৰু কাম অলপ চলপ মানে এতিয়া আৰু নোলাওঁ, আবেলিয়ে যাম মানে আবেলি কম্পিউটাৰ ক্লাছো কৰোঁ ন, কম্পিউটাৰ ক্লাছো আছে সেইফালে তোমাৰ কামটোও কৰি আহিম।
উম ভালে তেতিয়া, মই মানে এনে ঘৰতে বহি আছো ওলাব হোৱা নাই, ওলাম মানে।
তেনেকুৱাই। সেনেকুৱাই মানে।
অ, হা কি কলা?
বাত, বাকী তুমি কালী ক'ত ক'ত গ'লা? ফুৰিব গৈছিলা ন কালী কৰবাত।
যাৱা নাই আজি ৰাতিপুৱা জাইছোঁ মানে আজি ৰাতিপুৱা লগৰ বিলাকৰ লগত অলপমান সিটো বুদ্ধাচ বুদ্ধা মানুসটো আৰু
অ, অ, অ, নৰ্থ গুৱাহাটীৰ ফালে যে আছে ন? বঢ়িয়া লাগে কিন্তু তাতে যায়।
এনে লগৰে বোৰৰ লগত আছিলোঁ তোমাৰ।
পাহাৰৰ, পাহাৰৰ ওপৰত ন?
অ, পাহাৰৰ ওপৰত এইটো পাহাৰৰ ও এইটো। এনে মাতি চানটিয়ে সোমাইছে, যাই যাই আহিল আৰু অলপমান ঘূৰি আহিল।
মানে নৰ্থ গুৱাহাটীতো যোৱাতে বেছি টাইম নালাগে বি-বিশ মিনিট ত্ৰিশ মিনিট মান লাগে মনে স্তিতত কিমান দেৰি থাকে?
তোমাৰতো পুৰণি অলপমান কিবা হয় আৰু অলপমান দা দূৰ থাকে অ, নতুন দলং ওচৰে হয় আৰু।
তাকে ন-নৰ্থ গুৱাহাটীৰ একদম ভিতৰত নে, মানে ৰাস্তাৰ ওচৰতে?
ৰাস্ত ওচৰত তোমাৰ হাইৱেৰ ওচৰতে মানে, হাইৱেৰ সন্মুখতে। তোমাৰ এইটো আই আইটি গুৱাহাটী আছে না, আইটি আই টি গুৱাহাটীৰ ওচৰত।
অ', আই আই টি গুৱাহাটী অ, বুজিছোঁ, যাব লাগিব একবাৰ। তেল কিমান মানৰ লাগে?
এ, মানে লাগে আৰু আধা ঘণ্টা মান ধৰা আৰু বিশ মিনিট আধা মান এনেকা।
অহা-যোৱা কৰি কেনে ওৱান ওৱান ফিফটি তেলত হৈ যাব ন আৰামচে?
অ, আহ-যোৱা আৰামত হৈ যাব।
অ, উল-উলতা বাচিবই অলপ।
উম, এতো বাচি যাব অলপমান, আহা-যাৱা আৰামত হৈ যাব।
ঠিকে আছে যাব লাগিব লাগিব, এই মই এইবিলাক জেগাত ৰাতি ৰাতিপুৱা যায়ে ভাল পাওঁ। এইবিলাক জেগাত ৰাতিপুৱা যায়ে ভাল লাগে।
উম, অলপমান ঠাণ্ডা লাগে আৰু দিনতো গৰম থাকে ন।
উম, এ-এনেকুৱা আ-আজি যেনেকুৱা বতৰ কৰি আছে তেনেকে বতৰ হলে মানে যাব পাৰি ন?
উম, এটো মানে অলপ বতৰ বিলাক অলপ ঠাণ্ডা থাকিলে অলপমান ভাল লাগে আৰু ঘূৰিব কাৰনে। গৰম থাকিলেতো মানে একদম থাকিব নৰ লাগে না।
বতৰ গৰম থাকিলে ঘূৰিও ভাল নালাগে, একো বস্তুও খাই ভাল নালাগে। একো কাম কৰিও ভাল নালাগে, একো মানে গৰম বতৰত মানে একো কাম কৰি বা শান্তিকে বহিবও নোৱাৰা তুমি এটা জাগাত শুবও নোৱাৰা, অশান্তি মানে।
উম, অশান্তি পায় আৰু বদন মানে এনেকা কাজুং কাজুং লাগি থাক আৰু ভাল নালাগে আৰু খন গিলা গিলা এনেকা লাগি থাকে আৰু।
হয়, হয়, আৰু তুমি ঠাণ্ডা বতৰত চাবা তুমি মানে অ, থাকে মানে তুমি যিকোনো বস্তু খাব পাৰা হয়েনে নাই? তাৰ পিছত ঘূৰি, তাৰপিছত ঘূ-ঘূ-ঘূৰি কেনেও ভাল লাগে। তেনেকুৱা টাইপ বস্তু।
উম, ঠাণ্ডা বতৰ অলপমান ঘূৰিব ভাল লাগিব আৰু মানে গৰম মানে কি ঘূৰিলেই অলপমান, অলপমান ঘূৰালে তোমাৰ পুৰা গিলা হৈ যাব বদনখন ভাল নালাগে সেইটোৱে আৰু।
হয়, হয়, ঠিকে কৈছা। বাকী আজিকালি মই ভাবোঁ গ-গৰমটো এই গছ কটাৰ ফলত বহুত যথেষ্ট গৰম বাঢ়িছে ন?
ইমান গৰম নাছিলে। ততে গছ কটা হৈ গল কি কি হ'ল না, তেতিয়াৰ পৰা গৰম খন বেছি পৰি গল আৰু।
হয়। তুমি চাবাচোন গাঁওবোৰত চাবাচোন, তুমি মানে ইমান গৰম নপৰে কিন্তু। চহৰৰ চাই গাঁৱত গৰম গুণটো কম তাতে গছ- গছনি বেছি ন।
উম ঠিকে কৈছা। তাতে গছ-গছনি অলপ বেছি হয় না তাতে অলপ নপৰে আহ ইয়াতে তুমি এতিয়া চোৱা তোমাৰ অলমান চহৰবোৰত গছ-গছনি অলপ কম থাকে সেইকাৰণে ইমান গৰম থাকে থাকিব নোৱাৰা‌ হৈ যায়।
এই নকবা মই কালি ওলাই গৈছিলোঁ অলপ বাপৰে বাপ কালি মানে ওলাই গৈছিলোঁ দিনটো অলপমান কাম কৰিব ওলাই গৈছিলোঁ অ', বা আহি কাৰণে ঘৰটোত সোমাইছো ঘৰটো‌ মানে এনে গেছ হৈ গৈছে নে আহাৰ লগে লগে কিবা হিট চেম্বাৰত সোমোৱা যেন লাগিছে ঘৰৰ ভিতৰত নহয়।
উম বুজিছোঁ বুজিছোঁ।
মানে ঘৰটো দিনটো বন্ধ হৈ আছিল ন, গেছ হৈ গৈছে পুৰা।
মানে তোমাৰ কি হৈ গ'ল অ ক কা
হয় কোৱা।
মানে মই এইটোযৱে কৈ আছোঁ যে ঘৰটো মানে আমি কৰ'তব গ'লে জালে ন খিৰিকী বা ভ ভেন্টিলেশ্যন খুলি থৈ যাব লাগে, তেটোৰ ফলত গেছটো নহয় হয় ন?
উম এইটো মানে তোমাৰ গন্ধ থাকিলে মানে কিবা জানা হাৱাখন বাহিৰত অলাব নাপায়। হা বাৰানো হয় ভিতৰত থাকা যায় ভিতৰত থাকাতে গৰম পৰি থাকে আৰু।
হয় হয়, ঠিকে কৈছা। বাকী এইটোৱে কাৰণ বছি গৰম বঢ়াৰ এই গছ গছনিয়ে আজিকালি মানুহ, বিভিন্ন কাৰণত বিভিন্ন গছ কাটে। কিছুমানে ঘৰ বনোৱাত কাটে কিছুমানে ফেক্টৰী বনাত কাটে, কিছুমানে দলং বনোৱাত কাটে, মানে বিভিন্ন মানুহৰ বিভিন্ন মানে গছ ক কটাৰ নিয়ম মানে গ গছ গছ এইটো কাৰণে কাটিছো, এইটো কাৰণে কাটিছো। মই ভাবো গছ কাটক কিন্তু, এইটো গছৰ নামত বেলেগ গছ ৰুবও লাগে ন হয়নে নাই?
যদিটো মানে গছ কাটিলে মানে যাব লাগে মানে ক গানতো কিবা থাকে ন কিমানে ইমান ত তে ইয়াৰ বিক হৈ যাব তেতিাই আৰু তেতিয়া অলপ ভাল থাকে আৰু
আৰু আজিকালি গছ কাটাৰ ফলত তুমি চাবা আহ চব্জি পাচলিৰ দামো বহুত বাঢ়িছে।
উম ঠিক আছে ঠিক আছে।
এনে প্ৰায় মনে কাৰণ পঢলো
আৰু তোমাৰ যেতিয়া গছ কাটা বিলাক আৰু কি হয় হৈ গ'ল তোমাৰ বানপানী থাকিলে মানে গছ আহিলে মানে তোমাৰ কিবা হৈ যায় গছবিলাক থাকিলে অলপ বানপানীতো ৰুখা ৰাখিব পাৰে। এতিয়া বানপানী আহিলে গছ বিলাক নাই একো নাই বানপানীৰ ডাঙৰ ডাইৰেক্ট আহিলে ঘৰতে সোমাই আহে আৰু।
মানে ঘৰত সোমাইে যায় এতিয়া পানী উঠিলে ঘৰত সোমাই যায় গছ নাই কাৰণ কোনে আটকাব, পানীটো কোনে আটকাব?
উম ঠিক আছা, ঠিক আছা।
তেনেকুৱাই মানে কথাটো, হয় ন?
অ ঠিক আছে ঠিক আছে শুনিছো ঠিক আছে।
বাকী মই ভাবো যে আমি গছবোৰ কটা কম কৰিব লাগে, তেনেকুৱাই মানে আমি নিজে সজাগ থাকিব লাগে তেতিয়া মানে গৰমটো আমি ইমানো অনুভৱ নকৰিলো হয়, যি মানে যোনটোক আজি অনুভৱ কৰি আছোঁ। মানে সেই কেইদিনমান আগতে তোম-তোমাৰ চাগে মনতে আছে চাগে। এই কেইদিনমান আগত যে, পুৰা গৰম দিছিল যে একদম ৰ'দ চল্লিশ ডিগ্ৰী টাইপ যে লাগিছিল। গৰমটোত, মানে ৰ'দ দিয়াতে বা সেইদিনা অৱস্থাটো মোৰ পুৰা বেয়া হৈ গৈছে।
উম, আজিকালি মানে এ তোমাৰ অলপমান ৰ'দ খন দিলে মানে গৰমে হৈ যায়, মানে নাই যদিও কাৰণে অলমান অলমান ৰ'দ গৰমে লাগি যায়, আৰু ভালে নালাগে বদনখন।
নালাগে, নালাগে আগতে ধৰা তুমি আহ ৰ'দ দিলেও মানুহ গছৰ তলত বহিছিল হয় নে নাই। বা আমিয়ে গ আমি-আমিয়ে গছৰ তলত বহিছিলো। গছ দেখিলে ৰখাইছিলো অলপ, স্কুটিটো মানে চাইড কৰি কিনে ৰখাইছিলো তাতে অলপ বহ কেনে কিবা-কিবি খাইছিলো হয় নে নাই?
অ', ঠিক ।
দোকান যদি আছে কিবা কিবি লৈ কেনে খাইছিলো, এতিয়াতো তোমাৰ দীপৰ বিলত যে যাম দীপৰ বিলৰ গছবোৰক কাটি দিলে, কি যাম।
উম, ঠিকে কৈছে তুমি মানে গছবোৰ কাটি যোৱাৰ পাছত মানে তোমাৰ অলমান ভাল নালাগে আৰু, মানে গ-গছবোৰক কি থাকে, গ-গছ থাকিলে হাৱা কুণ আহে অলপমান। ঠাণ্ডা থাকে বতৰ বিলাক, এতিয়াতো চব বহুত গৰমে থাকে হাৱাখনো নাহে একো নাহে এইটো ভাল নালাগে আৰু। বদন বিলাকত
আগতে ধৰা, তোমাৰ দ্বীপৰ বিলত মানে গৈ যেতিয়া গৈছিলো মানে গছৰ তলত তাৰে দোকানবোৰত কিবা লৈ কেনে খাইছিলো, এতিয়া কি দোকান চোকান একোৱে নাই চোন কি খাম। বা গছো নাই, কি মানে ৰেচ ল'ম তাতে।
উম, সিটো মানে। আগত উম, গৰম থাকিলে মানে আগত আগতে গছ থাকিলে গছতোৰ তলত অলমান বহিল, তাৰপিছত তোমাৰ ৰাস্তাৰ কুকুৰ পোৱাল বিলাক, মেকুৰী বিলাক অনবৰ গছৰ তলত গোমাই থাক
মই ভাবো যে গছ আমাক যথেষ্ট সহায় কৰে, যথেষ্ট।
উম, য মানে তোমাৰ গছটো কি হয় যায় মানে, জীৱনৰ এটা কিবা হৈ যায় আৰু তোমাৰ যি গছ নাথাকিলে জীৱনে নাথাকে আৰু এনেকা আৰু।
জীৱন নাথাকে, জীয়াই নাথাকিব। ঠিক আছে ৰাখিছোঁ হা, তোমাৰ লগত কথা পাতি ভাল লাগিল।